কোৱা।
অ' কি কৰি আছা এতিয়া?
অ' এনেই আছো তুমি?
মইয়ো এনে আছো। পিছে তুমি চচিয়েল সামাজিক মাধ্যম ব্যৱহাৰ কৰা নেকি হা?
হয় কৰো, তুমি কৰা নে?
অ' কৰো ব্যৱহাৰ মই। পিছে তুমি সামাজিক মাধ্যম কি কি কি কি কামত ব্যৱহাৰ কৰা?
মইটো এনে মই ইউজ কৰো বেছিকে ইনষ্টাগ্ৰাম আৰু ইউটিউব। সেইবোৰে বেছিকে এইটো কৰো। আহ, সেইটোত মানে কিবা মানে মোৰ মানে পঢ়া শুনাত মানে হ হৈ যায়। পঢ়া শুনাৰ বাবে মানে কিবা ডাউট চাউট থাকিলে তে তিয়া মানে এনে মই ছেট জি পি টি টো এইটো কৰো আৰু তুমি কৰা নে?
অ', অ' মইয়ো ছচিয়েল মিডিয়া বৰ্তমান ব্যৱহাৰ কৰো। বৰ্তমান ইউটিউব আৰু চেট জি পি টি এইবোৰ পঢ়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে। ত' আৰু ইনষ্টাগ্ৰামো বাকী এনেই মাজে মাজে ব্যৱহাৰ কৰোঁ। আৰু বাকী কিছুমান বেলেগ বেলেগ এপো যিবোৰ অলপ দৰ কাৰ হৈ কাৰণে ব্যৱহাৰ কৰিব লগীয়া হয়। বাকী তুমি সৰ্বাধিক কোনটো এপ ব্যৱহাৰ কৰা?
মই এনে সৰ্বাধিক মই এনে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰো আৰু ইউটিউব আৰু তুমি?
অ' মই সৰ্বাধিক মানে ইনষ্টাগ্ৰাম আৰু ইউটিউব ব্যৱহাৰ কৰিব ইউটিউব পঢ়িবৰ কাৰণে। বাকী তুমি অন আ অনলাইন ফটো পোষ্ট কৰি ভাল পোৱা নেকি?
হয় অনলাইন ফটো পোষ্ট কৰি ভাল পাওঁ। ইনষ্টাগ্ৰামত মই ফটোবোৰ পোষ্ট কৰো তুমি কৰা নে?
নাই নকৰো মই ফটো পোষ্ট। এনেই এইবোৰ ইমান ভাল নালাগে আজিকালি ফটো পোষ্ট কৰি। সেইটো কাৰণে নকৰো বাকী লগৰবোৰে কৰে কেতিয়াবা ভাবো কৰো কিন্তু নাই নকৰো।
হয় এনে তুমি মানে ইনষ্টাগ্ৰাম কিহৰ কাৰণে ইউজ কৰা?
এনে ৰিলচ চাব কাৰণে কেতিয়াবা আৰু মন চন ভাল নালাগিলে কেতিয়াবা চাই দিওঁ আৰু। সেনেকুৱা আৰু বাকী তুমি ইনষ্টাগ্ৰাম মানে কি ইনষ্টাগ্ৰামত কি বস্তু ব্যৱহাৰ কৰি বেছি ভাল পোৱা ইনষ্টাগ্ৰামত কি চাই বেছি ভাল পোৱা?
হয় মই ইনষ্টাগ্ৰামত বেছিকে মই এনেই ভিডিঅ' বোৰ ৰিলচ বোৰ চাও কমেডি ৰিলচ চাও কেতিয়াবা মানে মানুহৰ মানে কোনোবাই মানে ব্লগ বনাই ন অ এইটো এড কৰবাত ফুৰিব গলে এইবোৰ বনাই এভেঞ্চাৰ কৰিব গলে সেইবোৰ চাও আৰু তুমি কি কি চোৱা
অ মই চাওঁ মেনলি আমাৰ এই নি কিবা কিবি ভিডিঅ' আহি থাকে নাই ৰিলচ চিলচ আহি থাকে কিবা কিবি সেইবোৰে চাওঁ আৰ অ কেতিয়াবা এনেকুৱা অলপ চাইটা লও আধা ঘণ্টামান চাই দিও সেনকা আৰ বাকী তুমি ই চচিয়েল মিডিয়াত কিমান সম ময় দিব ব্যয় কৰা
মই চচিয়েল মিডিয়াত মানে এনে এ এ এক বা দুইঘন্টা এইটো কৰো আৰু তুমি
অ মই ন সাধাৰণতে আহি কবলৈ গলে তিনি ঘন্টা দুইঘন্টা চাৰি ঘন্টা ওচৰা ওচৰি যায় মানে খৰচ কৰি দিয়া যায় জানো ভাল নহয় কিন্তু কি কৰো কৰেই এ এইটোৱেই আৰু অভ্যাসটো বেয়া হৈ গৈছে আৰ
হয় এনে শোৱাৰ আগতে চোৱানে
অ অলপ আধা ঘন্টামান চাই লও তাৰপিছত টোপনি মাৰি দিওঁ তুমি
হয় মইও আধা ঘন্টা এক ঘন্টামান চাও
অ অ তুমি এ ছচিয়েল মিডিয়াত যে প্ৰখ্যাত ব্যক্তিসকল যে আছে বহুত ডাঙৰ প্ৰখ্যাত প্ৰখ্যাত ব্যক্তি সেইসকলক অনুসৰণ কৰা নিকি
হয় কৰো মানে মই নাম বোৰ নাজানো এনে মানে আছে বহুত প্ৰখ্যাত ব্যক্তিবোৰ মানে যিহেতু মানে যোনে এডভেঞ্চাৰ কৰে মানে ভাল ভাল আছে সেইবোৰক মই ফল' কৰো আৰু তুমি কৰা নে?
অ ময়ো বিহুতো আমাৰ যে ক্ৰিকেটাৰ আছে ফুটবলাৰ তাৰপিছত বলিউডৰো কিছুমান আছে মুভি ষ্টাৰ এনেকুৱা মেইনলি মই ক্ৰিকেটাৰ আৰু ফুটবলাৰ এইবোৰকে বহুত ফল' কৰো উম সেইটোয়ে আৰ সামাজিক মাধ্যমত তুমি বন্ধু বান্ধৱী বনাইছা নিকি
হয় বনাইছো আছে মোৰ বহুত বন্ধু বান্ধৱী আছে দূৰৰে মানে এনে বেলেগ বেলেগ ষ্টেটৰ আছে আৰু তোমাৰ আছে নে?
অ মোৰো বহুত আমাৰ আমাৰ ইয়াতো বহুত আছে লগৰ তথাপিও আৰু বাহিৰতো বহুত আছে মানে সামাজিক মাধ্যমত এটা মানে আজিকালি ভাল হৈ গৈছে মানে গেম চেম খেলো নহয় আমি গেম খেলাৰ কাৰণে বহুতৰ লগত আমাৰ ভাল চিনাকি হৈ গৈছে আজিকালি
হয় ঠিকেই ক'লা তুমি সামাজিক মাধ্যমে আজি কালি মানে এনেকুৱা হৈ গ'ল যে অচিনাকি অচিনাকি মানুহৰ লগতো মানে এইটো কৰি দিছে অলপ ৰিলেচন টো ভাল কৰি দিছে মানে কথা বাতৰা সেইটো ভাল কৰিছে আৰু আৰু কোৱা
বাকী তুমি চচিয়েল মিডিয়াৰ কিবা যে এই কিবা বেয়া ইউপ আমি যে ব্যৱহাৰ ইমান কৰি আছো কিবা বেয়া বুলি ভাবো নিকি এইটো
হয় বেয়া বুলি হয় আৰু বেছিকে ইউজ কৰিলে আৰু এইটো এডিকচনো হৈ যায় ন আৰু এনে ইচ ষ্টুডেন্টৰ কাৰণে বেয়া হয় যিহেতু ষ্টুডেণ্টে মানে পঢ়া শুনাতো মানে বেয়া হৈ যায় মানে যেনকা গেম চেম খেলিলে
হয় আৰু তুমি কি কব বিচাৰা, মানে এনে বেয়া কিবা।
অ', তুমি ঠিকেই কৈছা, তুমি মই সেনেকুৱাই কম আৰু মেলি আজিকালি যুগৰ মানুহ বোৰে, বেছিভাগ ছাত্ৰ ছাত্ৰীবোৰে। এ, চচিয়েল মিডিয়া বহুত ব্যৱহাৰ কৰি আছে, সেইকাৰণে সেই সকলৰ পঢ়া শুনা অলপ কমি গৈছে আৰু মোবাইলৰ প্ৰতি গুৰুত্ব বাঢ়ি গ'ল, ত' লাহে, লাহে, অলপ এইটো, অভ্যাসটো বেয়া হৈ গৈছে, মই সেইটো ভাবো আজিকালি ছচিয়েল মিডিয়াৰ কাৰণে।
হয়, এনেই তুমি চচিয়েল মিডিয়াৰ ভাল কি, এইটো ক'ব পাৰিবা।
অ', ছচিয়েল মিডিয়া ভাল আছে মই কম, যদি কিছু এনেকে চচিয়েল মিডিয়াত, আমি যদি কিবা পঢ়া বস্তু যদি বিচাৰি বা বিচাৰিব লগীয়া হয় তেতিয়া আমি চচিয়েল কেতিয়া সহজতে ওলাব পাৰো কিছুমান এনচাৰ কুৱেচন এনচাৰ। আৰু আমি কিছুমান কথা নাজনা কথা, বহুতো নজনা কথা, আমি চচিয়েল মিডিয়াৰ পৰা জানিব পাৰো। সেইবাবে চচিয়েল মিডিয়া আ, ছচিয়েল মিডিয়া ভালো আছে বেয়াও আছে মই সেই দুটাই কথা ক'ম।
হয়, এনেই তুমি মানে। চচিয়েল মিডিয়া উম, মানে চি চচিয়েল মিডিয়াৰ পৰা কিবা মানে নতুন কথা শিকিব পাইছানে?
অ', চচি চচিয়েল মিডিয়াৰ পৰা মানে নতুন মানে বাতৰি চাতৰি যদি চাওঁ নহয় ত সৰু পৰা নহয় সেইটোৱে কম মই। চচিয়েল মিডিয়া পৰা এনেকে বাতৰি চাতৰি চাই এটা নতুন নতুন এতিয়া নতুন অভিজ্ঞতা পাইছো বুলি কওঁ। বাকী তুমি চচিয়েল মিডিয়াত যে চাই আছা, কিবা সু তুমি কিবা চচিয়েল মিডিয়া চোৱাৰ কিবা সুবিধা কোৱাচোন তুমি।
হয়, সুবিধা এইটোৱে পাইছো যিহেতু আমি পঢ়া শুনাত মানে কিবা অসুবিধা হ'লে আমি মানে চচিয়েল মিডিয়াৰ মানে এইটো যি যেনেকুৱা চেট জি পি টী হ'ল, ইউটিউবৰ পৰা আমি চাব পাৰো, সেইটো পৰা মানে আজিকালি ত', মানে এনেকুৱা হৈছে, কলেজত-স্কুলতো মানে টিচাৰ ভাল নহলে, মানে এইবোৰ ছাত্ৰ-ছাত্ৰ চে মানে তেতিয়া, অ', চচিয়েল মিডিয়াৰ মানে এইটো কৰি ব্যৱহাৰ কৰি কিনে এইটো মানে ভাল হয়। তেতিয়া মানে বহুত কিবা কিবি ডাউট বোৰ ক্লিয়াৰ হয়।
অ', অ'। বাকী আপুনি চচিয়েল মিডিয়াৰ পৰা কিবা নতুন কথা শিকিব পাৰে নেকি?
হয়, নতুন কথা শিকি হয়, এনেকুৱাতো হয়, কি, নতুন কথা বহুত কিবা কিবি আছে যত শিকিব পাৰি ন। সেনেকুৱা মানে বেলেগ বেলেগ ষ্টেটৰ কিবা কালচাৰ এইবোৰ শিকিব পাৰি। কেনেকা থাকে মানে বেলেগ ষ্টেটত কি কালচাৰ হয়, কি খাদ্য এইবোৰ মানে জানিব পাৰি আৰু বহুত কিবা কিবি আছে যি-যিহেতু মানে আমি চেট জি পি টিত চাৰ্চ মাৰি কিনে বহুত কিবা কিবি মানে জানিব পাৰি।
অ', অ'।
হয়, তুমি এনে আ এ, চৰ্ত ৰিলচ বোৰ চোৱা নে?
অ', চাও, মাজে, মাজে, অলপ মানে ভাগৰ সময় চময় অলপ ওলাই গ, লে অলপ মাজেতে আধা ঘ তা একঘণ্টা চাই দিয়া যায়, এই তুমিও চোৱা নেকি চৰ্ত ৰিলচ?
হয়, মই চৰ্ট ৰিলচ বহুত বেচিকে চাই থাকো। আৰু এনেই তোমাক কি লাগে, মানে চচিয়েল মিডিয়া বেছিকে চালে এইটো মানে এ, মানে এ কি এ, বেছি এইটো এডিকশচন হৈ যায় বুলি ভাবানে?
অ' মানে কি লাহে, লাহে, যদি কিছুমান মানুহে যেতিয়া দেখা পাইছোঁ মই এ, কিছুমানে আধা ঘণ্টা, এক ঘণ্টা, চাই চাই, চাই চাই লাহে লাহে এনেকে অভ্যাস কৰি কৰি পাঁচ ঘন্টা, ছয় ঘন্টা, লৈকে চচিয়েল মিডিয়া ইউজ কৰিয়ে থাকে আৰু বহুতে আজিকালি ৰাতি টোপনি নমাৰকৈ কৈয়ে পুৰা উঠি থাকে, উঠি থাকে, এইটো অভ্যাস হ'লে বেয়া হয়, সিহঁতে পুৰা ৰাতি ৰাতিলৈকে পুৰা ছ'চিয়েল মিডিয়াই চাই থাকে, তুমি এইটো বিষয়ত কি ক'বা?
হয়, এইটোতো তুমি ঠিকেই ক'লা, যিহেতু মই সেইটোয়ে ক'ব বিচাৰিম অ, যে তুমি যিহেতু কলা যে বেছিকে চালেতো, সেনেকুৱা হৈ যায় আৰু মানে এনেতো ছাত্ৰ-ছাত্ৰী মানে পঢ়া শুনাতো, এফেক্ট কৰে। বেছিকে মানে চাই থাকিলে, বহুত আজিকালি গেম বোৰো ওলাইছে। ন, সেইবোৰ গেম বোৰ চাই, চাই মানে বহুতৰ এনেকুৱা হৈ গৈছে। আৰু এনে তুমি কি ক'ব বিচাৰা যে, আমাৰ জীৱনত অ, চচিয়েল মিডিয়াই কি বেয়া প্ৰভাৱ পঢ়াইছে নে, অ, মানে ভাল
অ, ঠিকে কৈছা, ন ক'বলৈ গ'লে ছ'চিয়েল মিডিয়াতো আমাৰ জীৱনত ভাল, বেয়া, দুয়োতাই গঢিছে কাৰণ ছচিয়েল মিডিয়া, যদি আমি চাওঁ। কিছুমান বহুতো জানিবলগীয়া কথা গম পাওঁ। আৰু ছ'চিয়েল মিডিয়াত এনেকুৱাও হয় যে আমি বেছিভাগ ছচিয়েল মিডিয়া আমি যদি সোমাই যাওঁ, তে সেইটো বেয়াও বুলিও ক'ব পাৰো। কাৰণ মানে কয়। আচলতে কবলৈ গ'লে আমি ছ'চিয়েল মিডিয়াটো দুয়োটা সমান। ভালে আৰু বেয়া দুয়োটা সমানে মিলাই চলিব লাগে। আৰু যিমান পাৰোঁ কম সময় দিব। লাগে তেতিয়া আমাৰ কাৰনে ভাল হয়। বাকী তুমি ছ'চিয়েল মিডিয়াৰ পৰা যে আমি বহুতো নতুন, নতুন, কথা নতুন, নতুন, চিন্ত ধাৰা পাইছো, তুমি সেইবোৰ কিবা ভৱিষ্যতত কৰিব কাৰন, কিবা ভাবা নেকি তুমি?
হয়, মই ভৱিষ্যত তেনেকা কৰিব বুলি ভাবিছো। মানে কৰিম বুলি ভাবিছো মানে, যেনেক যিহেতু মানে বহুতে আজিকালি ৰিল-চিল বনাই কিনে ফেমাচ হৈছে। সেইবোৰ মানে মই ভাবো যে, মই সেনেকা মানে ভৱিষ্যত এনেকুৱা কৰি কিনে মই, ফেমাচ হম বুলি ভাবো আৰু। তুমি ভাবানে, এনেকুৱা?
অহ, এনেকুৱা বহুতে চাইছো, আজিকালি বহুতে এনেকুৱা ৰিল -চিল বনাই ছ'চিয়েল মিডিয়া সহায়ত বহুতো ফেমাচ হৈছে। চেষ্টা কৰিম বুলি ভাবিছো। ফিউচাৰলৈ যদি পিছলৈ যাই যদি এনেকৈ কৰিব পাৰো তে। হৈ যাব পাৰো। চেষ্টা কৰিম বুলি ভাবিছো মই।
হয়।
বাকী তুমি পৰীক্ষা সময়ত যে, ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি ব্যৱহাৰ কৰিব নালাগে, সেইটো কাৰণটো তুমি কি বুলি ভাবা? কৰিব লাগে নে, নালাগে।
হয়, এটো যিহেতু তুমি ক'লা মানে একজাম মানে পৰীক্ষাৰ টাইমত মানে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগে নে, নালাগে, মানে মইতো ক'ম যে নালাগে বুলিয়ে। মানে এনেতো কৰিব লাগে। যিহেতু কিবা আমাৰ মানে ডাউট- চাউট থাকিলে কিবা পঢ়া- শুনাৰ মানে অসুবিধা পালে, তেতিয়া মানে কৰিব লাগে। ইমানো নহয় যে ৰিলচ-চিলছ চাই থকা। এনে ইউটিউবৰ পৰা, গুগলৰ পৰা, আৰু চেদজিপিটিৰ পৰা মানে, কিবা কিবি মানে জানা বস্তুবোৰ চাব পাৰি। আৰু তুমি কিবা ক'ব পাৰিবানে।
অ, অ, ঠিকে কৈছা। সেইটোয়ে মানে পঢ়াৰ সময়ত যেতিয়া যদি আমি যেদি ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, এইবোৰ যদি এনে, এনে, চাই থাকো নপঢ়াকৈ তেতিয়াহ'লে চোন আমাৰ নেক্স দিনা, যদি একজাম হ'ব একজামতো আমাৰ পাছ কৰিব নোৱাৰিম। সেইবাবে সেইটো পৰীক্ষাৰ সময়ে হয়। চচিয়েল মিডিয়াৰ পৰা দূৰত থকাই বুলি মই ভাল পাবো।
হয়।
বাকী ঠিক। বাকী ধন্যবাদ।